নে
শু, শুনিছনে? অ, শুনিছো। শুনিছো। কি কি কৰি আছে? আপুনি এতিয়া
অ', এনেই আছো তুমি?
মইয়ো এনেই ভাত পানী খালে।
এ', ভাত খালো এই মাত্ৰ। তুমি?
মইয়ো খালো অলপ আগত। অ, মানে এটা বিশেষ অ, মই এতিয়া এনেই বহি আছো অলপ অ, হয়। সময়ৰ প্ৰতি সময়ৰ উ, সময়ৰ মূল্য ব মূল্য মূল্যৰ ওপৰত অ', দুআষাৰ কম বুলি ভাবি দু অলপ আপোনাৰ পৰা শুনিব বিচাৰো।
হয়। হয়। সময়ৰ মূল্যটো আমাৰ অতিকৈ প্ৰয়োজন আমাৰ ব আমাৰ জীৱনৰ কাৰণে আৰু চাবলৈ গলে আমাৰ বহুতো মানুহে আমাৰ সময়বোৰ আমাৰ অলাগতিয়াল কামত বা এনেই আৰু কটাই দিয়ে। সিহ আমাৰ নকৰিবলগীয়া কাম বোৰ কৰি কিনে। গতিকে আমি সেইবোৰ আমি কোনেও কৰিব নালাগে। আমি সময়ৰ প্ৰতি তি অ, সময়ৰ আমি সদ ব্যৱহাৰ কৰিব লাগে।
অ',
হয়। আপুনি অকনমান কওকচো
অ', আপুনি ক আপুনি এ কৈছে যে সময়ৰ সদ ব্যৱহাৰ কৰা সময়ৰ মহক বহু লোকে সময়ৰ অপব্যৱহাৰ কৰে। বা সময় অপচয় কৰে। এ, সময় অপচয় কৰে। সময়ৰ অপ অপচয় কৰাটো আমাৰ বাবে অতি উ, দুখ জনক অতি দুখৰ বিষয় বা নিজৰ জীৱ নিজৰ কাৰণে অতি বেয়া কাৰণ সময়ৰ অপব্যৱহাৰ কৰিলে আমি সময়ৰ মূল্যটো বুজি নাপাম সময় সময়ৰ মূল্যটো আমি বুজ আমাৰ বুজি পোৱা নাযায় আৰু সময়ৰ মূল্য সময়ৰ মূল্য আমাৰ অতি গুৰুত্ব ত্বপূৰ্ণ কাৰণ এবাৰ যিটো সময় এবাৰ গুচি যায় বা এবাৰ খুজ এবাৰ অতিক্ৰম কৰে সেইটো সময় আ অহা দে ঘূৰি অহা দেখা পোৱা নাযায় ঘুৰি অহা দেখা পোৱা নাযায়
হৈছে হয় অ আপুনি ঠিক কথাই কৈছে এইটো যে হয় হয়
সম হ অ সময়ৰ সময় সময় আমাৰ অতি গুৰুত্বপূৰ্ণ ব বস্তু কাৰ সময় সময় এইবাৰ অতি এ অতিক্ৰম কৰিলে আৰু ঘূৰি নাহে সময়ক নদী সোতৰ লগতো তুলনা কৰা হয় হয় কাৰণ নদীৰ সোতো এবাৰ ভাহি যোৱাৰ পিছত ঘূৰি নাহে আপুনি ইয়াৰ ওপ সময়ৰ সময়ৰ ইয়াৰ ওপৰত কি ভাবে
হয় আমি সকলোৱে আৰু সময়ৰ সৎ ব্যৱহাৰটো কৰা উচিত অ ক'বলৈ গলে অ আমাৰ বৰ্তমান দেখা যাই যে আমাৰ বহুত তো ল'ৰা ছোৱালীয়ে হওক বা আমাৰ বিভিন্ন জনা বুজা ব্যক্তিবোৰে আমাৰ সময়বোৰ আমাৰ অবাবত আমাৰ এনে আৰু কটাই দিয়ে সময় ৰ অলাগতিয়াল কাম বোৰ কৰি গতিকে আমি সেইবোৰ আৰু কোনেও কৰিব নালাগে যাতে তে আমি ধৰি লোৱা আমি অ পঢ় পঢ়াৰ ক্ষেত্ৰতে আমি কিতাপৰ আমাৰ যিবিলাক যিবিলাক আমাৰ কলেজেই হওক বা আহ আমাৰ অ প্ৰাথমিক বিদ্যালয়ৰে হওক হয় সেইবোৰ আমাৰ কিতাপ আমাৰ বাবে যথেষ্ট ও আৰু সেই নহয় কি বুলি কয় সেইটোৱে আমাৰ বাবে অকল উপযোগী নহয় আমি বিভিন্ন ধৰণৰ কিতাপ বোৰ অ জনাতো আমাৰ বাবে অ দৰকাৰ বা তাৰ পৰা আমাৰ অধিক জ্ঞান লাভ কৰিব পৰা যায় গতিকে আমি সময়বোৰ যাতে আমি এনেই নেখেদ আ নেখেদায় যাতে আমি আহ আজৰি সময়ত সময়বোৰ আমি এনে নেখেদাই য়া আমি বিভিন্ন ধৰণৰ আহ ধৰি লোৱা গ্ৰন্থমূলক আহ কিতাপেই হওঁক বা বিভিন্ন। মহৎলোকৰ জীৱনি আমি আদি যদি আমি পঢ়ো তেতিয়াহ'লে আমি আহ। এক বুজিম আমাৰ ইয়াৰ পৰা আমাৰ বহুতো ব হ'ব আমাৰ অ, গতিকে আপুনি আহ ইয়াৰ ওপৰত আহ। ক'লো এই যে।
অ, হয়, হয় মই ভাবো কাৰণ আপুনি ঠিক এ ঠিকে কৈছে যে। সময়ৰ, সময়ৰ অপ অপব্যৱহাৰ কৰিব নালাগে, সময়। আজিকাল আজিকালিৰ দিনত বহু ল'ৰা ছোৱালীয়ে সময় অপচয় কৰা দেখা পোৱা যায়। সময়ৰ অপচয় কৰা দেখা পোৱা যায় বা সময়। সৎ ব্যৱহাৰ কৰিব নাজানে সময়, সময়। সময়ৰ ৰজ, কাম সময়ত নকৰে বা সময়ত গধূলি হ'লে, গধূলি হ'লে এনেই সময়বোৰ কটাই বা কৰ'বাত ঘুৰিবলৈ যায় কটাই, কিন্তু তাৰ ঠাইত যদি আমি সকলোৱে এখন ভাল গ্ৰন্থও পঢ়ো বা আপুনি কৈছে এখন ভাল গ্ৰন্থ পঢ়া বা, উম। কি এ এটা ভাল এখন ভাল কিতাপে পঢ়া আমাৰ বাবে অতি গুৰুত্ব গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ উ।
গতিকে আমি অ হয় বুজি আমি দেখিবলৈ পাও যে, বৰ্তমান সময়ত আমাৰ বিভিন্ন ল ল'ৰা ছোৱালীয়ে আমাৰ পঢ়া পঢ়াৰ মেজত বহি আহ পঢ়াৰ সলনি আমি মবাইল টিপি থকাহে দেখিবলৈ পাওঁ। যাৰ ফলত আমাৰ সময়বোৰো এনে যায়, অ হয় লগত তে আমাৰ পৰীক্ষাৰ সময়ত আমাৰ নিজৰে আৰু অসুবিধা সৃষ্টি হয়। আমি ভাল ফলাফলেৰে আমি যাৰ ফলত উত্তীৰ্ণ কৰিব নোৱাৰো, উত্তীৰ্ণ হব নোৱাৰো নপঢ়াৰ গুণত। অ গতি কে যদি আমি সেই মোবাইল ফোনটো যদি আমি ব্যৱহাৰ নকৰি অকনমান পঢ়িলো হয়। তেতিয়াহ'লে আমাৰ সময়ৰো সদ ব্যৱহাৰ কলা কৰা হ'লহেঁতেন লগতে আমাৰ যিটো আহ পৰীক্ষা হয়, আহ হাইস্কুলৰ ক্ষেত্ৰতে হওক বা কলেজীয়া ক্ষেত্ৰতে হওঁক। সেই আমি আহ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ কৰিব পাৰিম।
অ হয়। আপুনি এইটো ঠিকেই কৈছে ঠিক কথাই কৈছে। কাৰণ কাৰণ সময়ৰ, সময়ৰ অপব্যৱহাৰ কৰিলে আমি আমি আমাৰ লৰা আজিকালি ল'ৰা ছোৱালী সকলে পঢ়াৰ টেবুলত বহি মোবাইল ফোন চোৱা দেখা যায়। আৰু আমাৰ আজিকালিৰ দিনত মোবাইল ফোনে মোবাইল ফোনে বহুত বহুত সময়ৰ অপব্যৱ অপচয় কৰে বুলি গম আমি আমাক গম পাওঁ। কাৰণ মোবাইল ফোনত কোন কোনোবা এজন মানুহে যদি লাগি থাকে তাত টাইম বোৰ কেনেকৈ যায় আমি গমেই নাপাওঁ। সেয়ে সেয়হে আমি মোবাইল ফোনটো অলপ দূৰত থোৱাটো উচিত। অলপ দূৰত থৈ পঢ়া পাতি কৰিলে আমি পৰীক্ষা পৰীক্ষাত বা এ অংক পৰীক্ষাত বা কিবা ভাল কামত কটালে আমাৰ নিজৰে ভাল। সময়বোৰ সময়বোৰৰ অপচয় নকৰি এনেকৈ এনেকৈ থকাতোৱে সময়বোৰৰ উচিত ব্যৱহাৰ কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়।
হয়, হয় আপুনি ঠিক কথাই কৈছে অ লগতে ক'বলে গলে, হয় মোবাইল ফোনটো আমি বেয়া কিছু ক্ষেত্ৰত বেয়া কিন্তু আমি ক'বলৈ গ'লে মোবাইল ফোনৰ আমি দুটা দিশ আছে যে, এই এটা হৈছে মোবাইলৰ ভাল গুণ, আৰু এটা হৈছে বেয়া গুণ। গতিকে আহ কবলৈ গ'লে আহ, আমাৰ যিটো স মবাইলতটো মোবাইল ফোনটো, সেইটো যদি আমি ভাল ক্ষেত্ৰত, অ ব্যৱহাৰ কৰো কাৰণ আমাৰ মোবাইল বোৰতো আমাৰ বিভিন্ন, ধৰণৰ আমাৰ নজনা কথাবোৰ আমি বৰ্তমান আহ, মোবাইলৰ জৰিয়তে আমি জানিব পাৰো। গতিকে যদি আমি আহ, নকৰিবলগীয়া কামত মোবাইলটো ব্যয়ৱহাৰ নকৰি আমি যদি, কৰিবলগীয়া কামতহে আমি ব্যৱহাৰ কৰো, তেতিয়াহ'লে আমাৰ সময় বোৰো এনে গুচি নাযায়, লগতে আমাৰো অ যি আমাৰ জ্ঞান, সেইটো আমাৰ বৃদ্ধি হবলৈ ধৰিব।
আছেই।
পৰা আমাৰ বহুত লাভ হ'ব পাৰে। লাভ হ'ব পাৰে বা আমি বিভিন্ন ধৰণে- উপ উপকাৰ উপকাৰ সাধন হয় আমাৰ, সেই সেইদৰে আমি সময়ৰ- যবৰ চেলিনতত-